হে শ্ল' শ্ল'
শ্ল' অ' অলপ লাহে লাহে চলে।
অ' ইছৰাম লাহে লাহে। লাহে খাবা, ইমান মহ বা, দৰ্জাখন মাৰো ৰ' পিছপিনে।
উম অ খিৰকিৰ ওচৰত নেত ছেট থাকে না নাই।
নাই -নাই
উম',
অ', বা এ ', কিবা চাৰি দিন দিছে ৰ ',
হয় নেকি?
চোৱা লাগে বোলে।
উম',
নাই- নাই
তাকে, মই তাৰ মাজতো ভাবি -ভাবো হা, যে তাই বাপেকৰ গাড়ীততো গেলো এইটো আমাৰ পাছে কিন্তু তাই, তাইৰ বা কি হৈ আছে।
উম,
সেইকাৰণে তাই উলাও- উলাও কে, - থাকে এনে নাথকে তাই।
আৰু অকলে ন', উম, ঘৰত কোনো নাই চিংগল।
কি? চুট
কি কম আৰু মই এতিয়া?
তাকেটো। আহ, ' সি আৰু ভৰিত কামৰে আছে ৰ ',
কুহু,
মৎ্চ উৎপত্তিয়া হৈ আছে ই মেকৰিতু।
একো নহয় দে বেচেৰা, বেয়া মৰম কৰিলো হয় একদম চুমা খাই - খাই।
ধেই, হি -হি
ন', কুতু -কুতু -কুতু-কুতু কৈ থাকো।
অহ, কুতু - কুতু অহ ', সি শুই যায় সেনেকা কৰলে।
টানি থাকো অহঃ -অহঃ হে,
উম', হি- হি -ই কুকুৰৰফালে উলাই যায়।
তোৰ মেকুৰীতোক মই বহুত মিছ কৰো ৰ, '
ৱাইহো উম, নাভাব্বি এগলাখান। হম,
দুখ লাগে মোৰ।
উম', নহয় কুকুৰ সেই কমে হৈছে ন', কুকুৰ নাই চাগে তহঁতৰ?
সেই নাই আমাৰ, গনদিয়ে, মানে এইবোৰ তাৰপিচত চাফা- তাফা কৰা বহুত টান পায়। সঁচা এ দিগদাৰো না,
দিগদাৰি দে, নহয় এটা অভ্যাস বনাই লব লাগে, অভ্যাস এটা বনাব লাগে অ', নাথকে এইফালে অ', মায়েৰে এইফালে, পূৰা। ফুৰি থিখে তাকেই তেনেকে তই। তহঁতৰফালে যাব তাইতো আৰু। স্কুলতে যায়। উম হয় এনকা। তই অলপমান ডাঙৰহলি। তাৰ পিছত পালা পাৰিবা পাৰি তহঁতি কাৰন তোমি একেলে থাক। শুনা।
এনে দেই ভাল নাপায়
কিয় এ। উয়ে।
এ এইবোৰ ৰখা মন হে নাই নহয় জাগা চাগাও নাই ঘৰত।
এ আমাৰনো কঞ্চা যাগা আছে মোৰ ঘৰত। ঘৰত দেখিলিয়ে পাগলা হৈ যাবি এ ন ঘৰত মেকুৰী এটা পালি আছো। সেনকে ভাবিবি তই তাকো দুটা এটাও নহয়।
সে সৰু সৰু বস্তু নহয় আৰু। কুকুৰ চকুৰ হলে অলপমান জাগা লাগেতো গম পাইছো আমাৰতো ডাঙৰে আছিল।
হে এটা সৰু। যতে ততে সোময় থাকি যাব এতিয়া কুকুৰ অকন স্পেছ।
কুকুৰক অলপ জাগা লাগে অ। হি হি। হি হি হি হি কিযে হ'ব হ হ।
কিযে হ'ব।
এই বাবা
তই বাৰু বাঘটো বনি অহা নাই অধনি সেইকাৰণে এনে হৈছে।
কি বনি আহা নাই?
অভ্যাসটো আহা নাই অ ঋতু থাকা, কোৱাটো। অ হ'বদে
মাজে মাজে-। কিন্তু সেইকেইদিন ইমান ভুল হোৱা নাছিল। ছিল আজিও হৈ আছে।
কিয় বা ৰাতি হৈছে না সেইকাৰণে নেকি।
অহ বাত তই আহিলে মোৰ কিবা ভুত আহে নেকি? ইয়াত
নাই মানে বহুত খুলা কৰি কোৱা যায় না সেইকাৰণে
মনুস পৃথিৱী ছেঙ অহ অহ
মানেহ মাত দিম হে হে তক
নোৱাৰি নেকি?
মাৰিম অহ তক নাই।
মই কথাহে কৈছোঁঙ। ‌
সঁ সঁচাই ক'ব লাগে
অহ অহ‌
সুৰত নাযাবি কৈ থাক এনকে
অহ অহ
খৰে হে হে হে‌ সি সি হে হে। হি হি ৰহ ৰহ চালা, কি হ'ব মোৰ ভাগত আজি এখিনি পাবো কিবা হে হে
উফ নকবি এনকে
হে হি
তাৰ পৰা কাটিম মই। হে হে
অহ হঅ
উম
ভাগৰে লাগছে সেইকাৰণে
ক'ত আছা বিচনাত?
বিচনাতে আছো ভাগৰ চাগৰ লাগিছে সিফালে লগ মন নাই দেই
কালি যাবি নেকি? তাতে ৰাতিপুৱা তই কিয় আঁকি আছা নাকিবি।
এহ হ'লেও কম্পিলিত
তে কাক বেলেগক কবি আঁকি দিব?
আমাৰ আখৰ বেলেগ হৈ যায় যে
আঁকি দিবহে লাগে আঁকিব বেলেগক কবি লিখিবি নিজেই
অ পাৰি অ ঠিকেই কৈছে অ হয় কিন্তু
উম
উম কৈছা ঠিক কৈছা তাৰ এইফালে জুলাইত দিবই মস্ত এটা ম ডাঙৰ
অ ভগৱান আছে
উম
মষ্ট ডাঙৰ কৰবা এটা দিব কিবা এটা
উম
পৰিৱেশৰ কিবা এটা চাবজেক্ট আছে না
আহ পৰিৱেশন
পৰিৱেশৰ এই কি দি জানে
ঈ দি
অ সিহঁতৰ নাই নেকি এনকা নাই চাগে সিহঁতৰ ৰ
এ সেই লাষ্টত গবা ৰাজি নেকি
ৰাজি নহয় কিবা জ্ঞান জ্ঞান
নাজানো পিছত কবি দে
জ্ঞানী কিবা এটা হয়। কম দে বাদ দি ইহ, সিহ। জ্ঞানী ত'তো ম‌ই হয়ে হব।
অ', এইবাৰ আৰু মাছো একসোপা দিছি। ইয়ে ও মা।
ইয়ে এটা বৰল। বৰল বোলে বৰলে বৰালি বৰালি এট। তান
অ'। ফ্ৰীতে মাছ।
উম।
মাছ ইটো এ। কিবা ৰহু মাছ নেকি এ ভাই এইটো।
হে অ', ম‌ই চিন নাপাওঁ এ
নহয়। মানুহটো লিখা আছেগে নাই ক'লো একো নাজানো মই মাছৰ ভিতৰত দুটাই জাতি জানো, কুইছা মাছ আৰু সিয়ে সি কি কয় ইটো
মোক সেই মোকো কুচিয়া ভাল লাগে। হে
অ', এই কিন্তু মস্ত চৰ্দি হয়।
খা তই নহয়। ভাল তেজ আহে গাত, তেজ আহে গাত।
তহঁতে যায় ভাল।
তেজৰ কাৰণে ভাল ময়ো ভাল পাওঁ খাই কিনে।
কিনো মাই বন্ধ কৰি দিছে মোৰ মস্ত চৰ্দি হয় এনে চাইনাচৰ প্ৰব্লেম আৰু বেছি হয় ইয়াৰ বোলে
ত বেলেগ খাবি।
এ, এটা আছে, এই নিচলা মাছ অ, নিচলা মাছটো খাও। উম, সেইটো খাই বহুত ভাল লাগে বৰ
উম।
অহ কেলে পেটলা মাছে ইছ
আৰু এটা আছে কচ বুলি।
কচ অহ জানো জানো।
বহুত তেল ন।
তেল ইচ ৰাম কিন্তু তাতে এই অহ। বহুত কাইত।
কাইত নাই তেল হে তেল বেছি সেই নাই কি কয়
তই ডাঙৰ চাইজৰ আছিলে অ
নাজানো চাইছ মই মইতো আধা কাটিহে খাইছো
বেছি ডাঙৰ নহয় নেকি মানে এই
মই দেখাই নাই কাটি কাটি আনে ন গম নাপাবি তেন্তে
অ ডাঙাই চাইজত থাকে তেল যদি আছে সেইটো ত এই কি কয় তেল তেলিয়া মাছ যদি এইটো ডাঙৰে চাইজৰ হব
উম অলপমান ডাঙৰ হ'ব
উম
এইবাৰ
নাজনো নহয় কিন্তু পেটলা মাছ এইটোত এই খাবই ভাল নালাগিবচোন ইমান কিন্তু মাংস বেছি থাকিব পাৰে মাংস বলে।
মোক ই সাগৰৰ বস্তু খাই ভাল লাগে। মই খাই পোৱা নাই দেচোন সাগৰৰ বস্তু যে।
অ গম পাইছো দে।
যে এইবোৰ বাহিৰত দেখৰ মানুহবোৰে যে খায়।
উম সেই ইমান এ অক্টোপাচ খবি নেকি হেই বুলি তে?
সেই সেইটো নাখাও বেলেগ। এই যে এই যে থাকে যে, মই কি নামটো পাহৰিলোঁ অসমীয়াত।
এই ইংলিছতে ক', বাদ দি যা
উ সেইটোও মনত পৰা নাই ৰ।
উম মানে
সেইটো খাই ভাল লাগে। ত খাবলী দে
হে?
উম দেখলি দেখাম দে।
অ হ'ব দে বাপা মাছটো দেখা পাম।
উম।
নাপাওয়ে ত মোক মাছটো দেখাব কাৰণে মোৰ ঘৰত আহিবি।
বৰ দি। মোবাইলেৰে দিম।
অ মোবাইলে দি অ। উ ভাবছো ঘৰতে আহে নেকি তই। নে মছটো চাই যে চা
দে মাছ আনছো উম এতিয়া বনাই কিনে খৌ।
বনাবাই লৈছো মাছটো ম তিত লাগে চিটকে যাব।
এ আছে নহয় মানুহ এটা বনাব।
অ বঢ়িয় অ। ঠিক কৈছা।
মাছে ভাতে খাই গলো তুমি।
উম স মাছ খাই ইমান ভাল নাপাওঁ।
মইও নাপাওঁ ৰে
মাংস বেষ্ট। মাংস লা বস্তু বহিয়া একদম খাই। মজা লাগি যাই।
উম।
উ হ
আগ্লি অ। স গাতও ভাল নাপায় আৰু মানে মাংসে ভাল পায় চব।
হয় দে মাছতো কিয় ভাল নাপা আৰু বেছি কাঁইট থাকে কাৰণেে ভাল নাপায়।
কাই কাইট নথকা।
মানেই নাথকাও আছে কিন্তু নাই ন। অ মই মই মানে আগৰ পৰা সেই কাঁট থাকাইে খাই আছো ন তো এতিয়া মন নাজৰে হৈছে বোৰ।
মই নোৱাৰো ভয় লাগে। হব মানে বনত আটকি যায়।
উম সেই। সেনেকে হৈছে অ দেচোন আহ দে হ'ব দে। মই এটা কৰো তাৰ পিছত।
হা হা হা।
ইয়াৰ পিছত।
তিকে কৰিম দে।
এটা কৰো। মই ডাইৰেক্ট থ কি ক থৈ দিম আৰু তাৰ পিছত নকৰো আৰু এটা কৰো।
হয় নেকি।
অ এটা কৰি থৈ দি মই।
হব দে।
উম।
উম।